অফ
অহ কি খবৰ
ভাল
অহ মোৰো ভাল
অ আমি যে সেইদিনা ফুব গৈছো যে ঘৰৰ মানুহ নগলে লগা বুলি কৈছ না
অঁ
অহ
অ আৱাজটো দেখোন ফাঁচি ফাঁচি আহি আছে
অ এই নেটৱৰ্ক প্ৰব্লেম দে আমাৰ জোগাখিনিত নেটৱৰ্ক নাপায়
অহ হয় নেকি
অহ
এই মোবাইলৰ কি ক'বা নেটৱৰ্কবিলাক দেখোন আজিকালি ভালেই নহয়
অ
এ চেমটো চেম একে হৈছে পিছে
অহ
হি হি কি কৰবি অ পিছদিনা জাগাটোত যে গলো কেনে লাগিল
ভাল লাগিল ভাল লাগিল
অহ অ কি খালা
অ বোলো ভাত খালা ভাত খালা
অহ
অহ ঠিকে আছে দিয়া
অ তুমি ভাত খালা
নাই
অহ এ ময়ো খাৱাই নাই
অহ এতিয়াই দেখোন খা বুলি কলা
অহঁ প ঘৰৰ মানুহ বিলাকে
ভাল লগা বুলি কৈছি ঘৰৰ মানুহ
অ ভাল লগা বুলি কৈছে ছে
ক হৈছে কি অ আমাৰ যাবাইছ ইচ্ছা আছে আমিও জাম
আহ অ আৰু এটা বেলেগ জেগাত যাম দে যাবি না
আহ যাম কিয় নাযাম আমি কাউণ্ট্ৰি কৰি কেনে যাম দে কন্ট্ৰ কৰি কেনে
লগ হৈ যাম দে
আহ এইবাৰ গোটেই কে লৈ যাম দে কট্ৰী কৰিম পইচা গিলা গোটাই কেনে অলপ অলপকৈ তুল্লি হ'ল
অ অ এইবাৰ পইচা অলপমান বেছি বেছিকে জমা কৰিবি
অ তেতিয়া আমি ৰুমচুমত
আহ অ বেলেগ বেলেগ জেগাত যাব লাগিব ব
অ এবাৰ বেছি জেগাত যাবা চে চেষ্টা কৰিম
অঁ অ হে সিহঁতকো কবি
অ কম দে
আহ এইবাৰ সিহঁতকো লৈ যাম দে
অ সেহনেৰ বেছি আৰু মই ইয়াতেতিয়া ধৰিছ কাৰণে ফনে নামাৰেই
আহ অ সিহঁতকলৈ গ'লে বেছি ভাল লাগিব তেতিয়া
আহ হ'ব দে লগ পালি কম দে মই
আহ গোটেই কেইটাকে লগ লগ লাগি আমি গোটেই কেইটাই যাম দেই
অঁ অঁ
আহ তেতিয়া কম পইচাতে হ'ব আমি গোটে কেইটাই লগ লাগি কেনে
আহ
দ হয় না আৰু জেগাবিলাকো চাব পাৰিম
আহ
অ বৰ ধুনীয়া ধুনীয়া জেগা আছে বোলে আহ আমি দেখোন গমেই পোৱা নাই
আহ
অ পইচাও আৰু চট হৈ গেল না।
আহ
গোটে কেটাই গেলি আৰু পইচা মিলি যাব আও।
আ কমত
অ অলপ অলপ। পৰবদেচোন ভাগত
আহ
অ এই ৰুম চুম ল'ব পাৰিম দে আমি।
অঁ অঁ
অহঁ
সেনকে চলবা লাগব দে।
কেনে
আহ
অ আই হেত পতকৰ লগত ল'ৰা আলি বহুত জমনি হ'ল হয়।
অ
উ অহহঅঅ এ কি কবি আৰু মই কিবা আহি কেনে। একেবাৰে গাঁতো কিন্তু ভাল নাই।
মৰো ভাল লাগি থকা নাছিল এতিয়া ভাল লাগিছিল দেচোন। আহ
অহ এ গাটো মোৰ ভাল নাই এ বিচিনাতে। বাগৰি আছো।
অহ মই বহি আছোঁ চিয়াৰত
অ তোমাৰ কি তোমা ৰ গাটো বেয়া লাগছিল না সেইদিনা আহি।
নাই মোৰ সে ভাল লগা নাই অলপ লাগ অলপ অপ অহ
অঁ অহ
অহ
অ ঘৰত মানুহে কি ক'লে অ জাগাটো ভাল লগা বুলি কৈছে না। আহ ঠিকে আছে দে পিছে এইবাৰ আহ এই এইবাৰ হত তেৰ লগত যাম দে এলেক বেলেগ বেলেগ জেগাত।
আহ
অঁ এইবাৰ দাৰ্জিলিঙত যাম দে আমি
আহ আহ
যাবা নে
অ যাম দে
পইচা জমা কৰি থাকবি
অহ হে হে হে
ময়ো অলপ অলপকে জমা কৰিম
আহ
অঁ অঁ কালি গধূলি ওলাই আহিবিচোন অলপমান
আহ আহ যাম দে
অহ এয়া আমি যে বহু
আৰু হছো দে
আহ তাতে আহিবি আৰু সিহঁতকে কবি
অ কম দে
আহ গোটেইকেইটাই লগ হৈ কথা পাতিম দে
আহ
ত কৰিম
আহ
আহ অ ভাত খালি
নাই
আহ দে দে দে অ আমিও খাৱা নাই দে ভাত আনিহে আছে
আহ
অহ
আৰু বেচ
হা
বেছি দেৰিও হোৱা নাইনা ভাত খাম যে
অ নাই নাই দেৰি হোৱা নাই বেছি দেৰি হোৱা নাই এ আমাৰ আৰু অলপ সোনকালে খাই না
আহ
অ সোনকালে খাই আৰু তোমালোকৰ অলপমান দেৰি কৰি খাই আন পাইছো দে ন সদায় দেখোন ফোন কৰলি কয় এ আমি অমুক টাইমত খাইছো
আহ
অহ এ কি কৰিবি আৰু সোনকালে বোলে আজিকালি বোলে দেখোন খাবা লাগে মানুহ গলে দেখোন আজিকালি সোনকালে সোনকালে খায়
আহ
আহ অ এইবাৰ পিছে তেনেহলে গোটেই কেইটাই লগ হৈ কাপোৰ চাপোৰ কিনবা যাম
অহ হব দে
গৈছিলো সেইখন দোকানতে যাম
অহ
অহ সেহতক কবি
অ কম দে
আহ সেখন সেখন দোকানৰ কথাই কবি
আহ সেইখন দোকান কমতো পাই
আহ আহ কমতে পাই।
আহ
আহ এ শুনা পাই আছো দে মই আহ এ লাইনতে গেল
আহ আমাৰ ফালেও গেল।
অ আমাৰ ফালেও লাইন গল এ গোট গেলাৰে কাটছি চাগে।
আহ এ গৰমত বহুত লাইন কাটে দে
অঁ। এই অশান্তি আৰু
আহ
কি কৰবি আৰু গৰমতে গৰম
আহ
কি কৰবি আৰু আৰু বাকে এতিয়া সে লাইনটো আৰু ভৰসাইে নাই।
আহ ৰাতিখন কাটলি আৰু দেৰি কৰে এইফালে বৰ গৰম
অ ই আমাৰ এইফালেও গৰম বৰষুণ। দিয়াই নাই
অ এতিয়া দেখোন দিয়া বুলি কৈছিল লিয়ে
নাই অলপমান দিছিল এ আমাৰ আৰু আমাৰ আৰু এ তাতে আৰু অলপমান বৰষুণ দিলে গোটাই পানী পানী হৈ যায়
অ
তাত ডৰেন চেৰেন নাই না
আহ
সেইটো কাৰণে আৰু পানী হৈ যায়
আহ
অ সে কাম কৰিবা লাগছী গটাই লাইন নাই কাৰণে
আহ মই অকলে গৰি থৰে
আহ এ কি কৰিবি আৰু লাইন আহিলি হে আৰু। লাইন নাহিলি দেখোন কেনেকুৱা আৰু গৰম।
আহ বহুত গৰম
আহ বহুত গৰম এ লাইন নাথাকিলি আৰু অশান্তি
আহ মই অগিলা কামাৰে গতে
আহ এ আমাৰ লাইনতো হে বোলে গেছে এ
হয় দে
অঁ। চবৰে লাইন আছে দেখোন আমাৰহে গেছি।।
অ কি হবা তে।
তাকে তন কিয়াবা। কাৰ কাৰ বা গেছি আৰু। তাকেইটো। চিন্তাই দেখোনে এই গৰমত।
অ লান গেলি বৰ চিন্তাই।
আহ এ মহে কামৰে যে।
আহ।
এ মহে কামাৰ্লি আৰু বহুত। একেবাৰে শান্তি লাগে, একেবাৰে বিচনীদি বিচি থাকিবা লাগে।
ব
তাকেতো।
আহ।
কি কৰা যায় আৰু লাইন আহিলি হ ভাত। খাম আৰু।
আহ।
আহ বুজি পাইছো দিয়া শুনা পাই আছো মই।
অঁ। আহ ইমান। গৰম এতে।
অঁ।
মহে কামোৰে।
এবাৰৰ ভাত পাৰ জানা যায় ন।
আহ।
তই খাব ইচ্ছা নাযায় বেছি।
আহ।
লাইন আহাক বাত। চাবা লাগিব। শুনিছা, এ লাইনটো আহিলিহে ভাত খাম আৰু ৰখি থাকিম দেই আৰু। তোমালোকে ভাত খালা না।
নাই।
আহ', এয লাইন আহিল দে আহ এয় আমাৰ ফালৰ আহিল। হি হিহি, হিহি, হিহি জমনি আৰু না অ', আমাৰো আহিছে তত ততই যি হি হি হি
আহ', একে লগত এ আইছি হিহি, হিহি।
পুৰা আৰু একেবাৰে। ভাল লাগিছে দে এতিয়া লাইনটো হাই হি হি হা,
আ
অ' লাইন আহিছি দেই আৰু ভাত খাৰম পাম।
আহ', এতিয়া টোপনি মাৰিলে ভাল লাগব।
আহ
হি হি হি
এতিয়া বহুত ভাল লাগিছ ন নাইন হাই এ আন্দাৰ-মুডাৰ হৈ গৈছিলে। অহ
অ সাধ্য নাই গৰমত। অহ
এ লাইন নাথাকিলি আৰু কি ভাত খাবি, মহে আগুৰি ধৰে।
আহ খাবাই নাই দে ভাত কেইটাও শান্তিত।
আহ', আগুৰি ধৰে।
আহ
আহ' হয় দে, কি কবি আৰু মৰ হৰকত কথা। এ'মইহে কাম আৰামতে বোলে দেখোন এই হিয়াৰ বোলে দেখোন বেমাৰেই হ'ল বোলে দেখোন। আমাৰ যে, এইয়া চাপৰ কৰি যে বন্ধুটো
অ--হ
বেমাৰেই হ'ল মহেকামাৰাতে
অ অ
অ সি সেইকাৰণে চাগে লগ পোৱা নাইয়ে।
হব পাৰে।
অ
হস্পিতালত আমাৰ ভৰ্তি হৈ আছে।
অহ অ মা সাৱধান হবি পিছে এতিয়া।
অ দেনেতে
পাবি।
আহ দেনেতেন ৰাখো দে।
অ ৰাখিবা।
অ সময় হ'ব দে আৰু। এতিয়া বহুত পাতিলো নাই।